অ' । আহিছা?
অ' - অ' । অ' শুনিছোঁ - শুনিছোঁ - শুনিছোঁ । তোমাৰ ভাল?
উম, ভাল।
অ' ভাত-পানী খালা?
ভাত-পানী খালোঁ। খায় বয় এতিয়া মানে, খুব গৰম পৰিছে নহয় মানে কি হয়। থাকিব পৰা নাই। বহুত গৰম ইয়াত । মানে, আ মানে। এ, বেছি নহ'লে নহয় মানে এনে। পুৰা গৰম লাগে। ৰাতিপুৱা পাই তেনেকুৱা।
অ, মাজতে বৰষুণ দিছিল নহয় তেতিয়া আকৌ ঠাণ্ডাৰ নিচিনা হৈছিলে চাগে ন।
বৰষুণ দি, বৰষুণ দিছিলে যদিও মানে গৰম তথাপি। মানে ইমান নহয়, আজি মানে বেছি। যোৱ কালি আৰু আজি গোপ মাৰা গৰমটো যেনেকুৱা তেনেকুৱা উ মান ওৰত গাাতটো গৰমে উঠি থাকে ন। সটাই
পানী কেইৰা কচাব পাৰিলা।
তাই পাইছেই।
উম, গৰমৰ ইহঁতৰ অকনমান দিগদাৰ। উম । তাকে । পাইনোই অ, তুমি কালি কিবা কৈ আছিলা। আছিলা এষ্ট্ৰলজিৰ ওপৰত। উম, আদাতে ঢাকি গ'ল কথাখিনি মাজতে কাত খাই গ'ল নহয়।
সেইটো হয়, উম ন সেই।
কথা কৈ আছে।
অ, অ অ অ পডকাষ্ট। চাই আছিলোঁ বুলি কৈছিলোঁ।
অ, অ অ মিন্টু শৰ্মা, চাব লাগিব ৰবা মই চোৱাই নাই এতিয়া। নাই নাই আজি। আজি সময় নাপালো জানা মই। এই অকণমান কাম আছিলে, সেইখিনি কাম বন কৰি মেলি সময় নাপালোঁ। আৰু এতিয়াও সেই আলহী গমতটো পোৱাই আলহী আছে বুলি।
অঁ, আছে ন কাইলৈহে চাগে আলহী যাব নহ?
কাইলৈ তোমাৰ কাইলৈ তাৰমানানে একচুৱেলি চাৰিটা বজাত তেওঁওলোকৰ হেৰি আছে মানে চাৰিটা বজাত মানুহ আহি পাবহি। গতিকে কাইলৈ এতিয়া ৰাতিপুৱা চাৰিটা বজাত পাবহি। গতিকে কাইলৈ ৰাতিতটো থাকে নে নাথাকে নেজানো তাৰমানে এ ক কিজানিবা থাকিব, কিজানিবা নাথাকে এনেকুৱা আৰু।
আচ্ছা।
অ, থাকাৰ চান্সটো আছে কাৰণ ৰাতিপুৱা চাৰিটা বজাত পোৱাহি মানে ইয়ালৈ আহি পাওঁতে পাওঁতে ছটামান বাজিব তেতিয়ালৈকে হৈয়ে যাব ৰাতিপুৱা। কথা, অ তহলে সেই পুৰহি দিনাখন বুলি ধৰি লোৱা যদিও বুধবাৰৰ নামতটো, গৈ পেলাই মানে সেই বেস্পতিবাৰ পাবগে আৰু সেনেকুৱা নিচিনা এটা হব। গতিকে চাগে কাইলৈ থাকিব। গতিকে কাম খিনি মানে অলপ পেণ্ডিং হৈ গৈ আছে মোৰ সেই তাকে, উম আৰু ভালো নালাগে নহয় গৈ থাকিবলৈ বোলে কিনো কৰিম আৰু ন
উম সেইটোৱে, উম তেওঁলোকো চাগে অকমান বৰো খাই ন
তেওঁলোক বোৰ খাব আ আমাৰ, আমিও মানে এনেকুৱা হৈ যাব অনন্য় মনস্ক মানে গুৰুত্ব নিদিয়া এনেকুৱা নিচিনা কিবা এটা হৈ যাব ভাল লাগে তাকে, সেইকাৰণে ওচৰতে বহি কথা পাত পি আছিলো বোলো তাৰছত অ তোমাৰ মে তাৰপিছতে সি নাই বোলি ক তথাপিটো পাতিয়ে ন নহলে ৰখি যায়, আমাৰ এই এ আৰু ফোন কৰিবলে আছিল নহয়। সেয়া ফোনো আধৰুৱাই হৈ থাকিলে। তিনি চাৰিদিনে হ'ল, কৰিবলৈ সময় পোৱা নাই।
উম, অ মোৰো হয় তেনেকুৱা। মই মানে কি হয় এঁহতক শুৱাই থাকো নহয় শুৰাই থাকোতে মই আজি কি টোপনিয়ে গলো কবই নোৱাৰ মই উঠিলো এওক কৈছো মোৰ এনেকুৱা টোপনি গল মই ক'ব নোৱাৰো মানে নে, বেছি সময় শুৱা নাই মই মানে ধৰা পোন্ধৰ বিশ মিনিট মান শুলো, একদম একো ক'ব নোৱাৰো ঘপককে সাৰ পাই পেলে সেই উঠি পেনেল, তাৰছত মই বোলো নাই ফোনবিলাকো নকৰিলে নহ'ব। থাকি যায় নহলে আৰু এবাৰ উঠাৰ পিছত মানে কি হয় তোমাৰ টোপনিটো ভাঙি যায় নহয় ভাঙিবলে আৰু মানে জানি পেলাই আকৌ শুব মন নাযায় মানে
নাযায়, অ অ সেইটয়ে কিন্তু সেই ল'ৰা ছোৱালী শুৱাই থাকিলে অকণমান দেৰি যে পৰি দিয়া বিচনাখনত এনেকুৱা লাগে ন পাঁচ দহ মিনিট কি জানো হয় তিনি চাৰি মিনিটত এনেকুৱা এটা টো টোপনি আহি যায় নহয় সেইটোতো পৰিমাণ একম তে দিনটো টোপনি যোন শেষ হৈয়
শেষ হৈ যায় অ অ কিবা গাটো খুব আৰাম লাগে উ উ বাকী তোমাৰ আৰু চিনাকী কোনোবা আছে নেকি তেনেকুৱা মানে ভাল এষ্ট্ৰলজাৰ বা এনেকুৱা
মোৰ চিনাকি মই তাত যাওঁতে তিনি চাৰি জনকে দেখালো কিন্তু জানা মোৰ মন মন যিটো পচন্দৰ হয় ন স মন সূচী মতে মই কাকো নাপালোঁ সঁচা কৈছোঁ মন খুচী মতে নাপালোওঁ কিয় মই সেই তোমাৰ কালিও গৈছিলো নহয় যে যিজন মানুহ মানুহে মোক লজিক দিব নোৱাৰে সেইজন মানুহৰ কথা মই শুনিবলৈ কষ্ট পাওঁ
উম উম উম উম
এইটোৱে কথা অ মানে এনেকা এনেকুৱা নহয় যে মোক ফঁহিয়াই বুজাই থাকিব লাগিব কিন্তু এনেকুৱা যে মোক কথাটো কৈ দিয়ক তেওঁ কিয় কৈছে বুলি এনেকুৱা নিচিনা এতিয়া এ ইন জেনেৰেল যদি চবে বোাক কৈ থাকে তোমাৰ এইটো দেই তোমাৰ সেইটো দেই তুমি এইটো কৰিবা তুমি সেইটো কৰিবা মানুহে ইমানখিনিয়ে কয় তাতছে বেছি একো নকয় ত' তেওঁৰ ওচৰত মই কিবা এটা ভাবি গৈছো ন বা তেওঁক মই সন্মুখৰ পৰা যেতিয়া কথাবিলাক সুধিব। ধ গতিকে তেওঁ বুজি পাব লাগে যে একচুৱেলি মানুহ গৰাকীয়ে এইখিনি খিনি যদি জানে মই তেওঁক এইখিনি খিনি ক'ব লাগিব' তেওঁতো মোতকে ওপৰ হব লাগিব। ন তেতিয়াহে মই তেওঁৰ কথাটো মানিম এতিয়া তেওঁ যদি মই কিবা এটা কথা কৈ আছো আৰু তুমি যদি মোতকে তলৰ কথা কৈ আছা মই তোমাৰ কথা কেনেকে শুনিম এনেকুৱা নিচিনা হৈ যায় ন বস্তুতো গতিকে মই এনেকুৱা নকওঁ যে মই খুব গৈ উস্তাদি মাৰগে মই খালি এইটো কওঁ যে বোলে জেনেৰেলাইজ যতে নকয় মানে। চবৰ কাৰণে বোলে এক। কেইটাইে কৈ থৈ দিলে কি লাভটো হ'ল মোৰ
অঁ সেইটো হয়
চাবাচোন তুমি যাবা সোমাবা অ আপোনাৰ কামৰ এইটো এইটো এইটো এইটো এইটো চ চব। জেনেৰেল কথা সেইটোতো তোমাৰ। ওচৰত গৈছো মানে তুমিতো জানাই বিপদত মই গৈছো অ মানুহ সুখততো নাযায় ন হ বিপদতে যায়
সেইটোৱেই
আৰু সেই জেনেৰেল বস্তু বিলাক কলে মই অলপ দিগদাৰ পাও যেনে কিন্তু এটা কথা হা মই এটা তোমাক কথা কওঁ মই এইটো কথা হেৰিকো কৈছিলো এই তাইকো কৈছিলো অ এই আমাৰ। এওঁলোকৰ ঘৰৰ ফালে এজন মানুহ আহে মানুহজন তাৰমানে আচৰিত ধনৰ তেওঁ অঘৰি নহয়ৃ। অঘৰিও নহয় তেওঁ মানে কোনো উম মানে তোমাক দেখিবলৈ এনেকুৱা লাগিব তেওঁ কিবা বেজ বেজালি মানুহ হয়। বেজালি মানুহ কিন্তু নেদেখাই। অ ঘূৰে ন তেনেকুৱা নিচিনা লাগিব মানে। তোমাৰ একেবাৰে ভয়ো নালাগে আৰু একদম তেওঁৰ লগত তোমাৰ ইণ্টাৰেক্ট কৰিবলৈ তুমি অকমান মানে সন্দেহ সংকোষ। কৰিবা ধৰা কি মানুহ বুলি কিবা কৰি দিব নেকি এনেকুৱা নিচিনা তুমি। বেয়া নহয় আৰু মানুহজনে কৰে কি মানে এ তুমি একো কব নালাগে তোমাৰ লগত তুমি একোৱে কব নালাগে তুমি মানুহজনক হাই হেলেও কৰিব নালাগে বোলে নমস্কাৰটো দিছা সেইটোও কব নালাগে। তোমাৰ কাৰণে যদি কিবা কথা আছে মানুহজনে তোমাৰ মুখৰ আগত গতিকে সেইখিনি কথা কৈ দিব তাৰমানে যদি আছে কব যদি নাই নকয় তাৰমানে। তেনেকুৱা। আৰু মই পাইছো এওঁ মোক আগতে কয়। দেই অ বোলে এনেকে এনেকৈ আমাৰ সৰু থাকোঁতে আৰু মানুহ এজন এনেকৈ ঘপককৈ ক'ৰ পৰা আহি যায় নাজানো। কিবা দুটা কথা কৰি থৈ যায় সেইকেইঠিন কথা হৈ যায়। মই এইখিনি কথা শুনি থাকো আগতে এইবিলাক সেই বিয়া আগতো শুনিছো ধৰা বিয়াৰ পিছতো। শুনিছোঁ এনেকৈ কয় তাৰ মানে তেওঁ আগতে এনেকুৱা এনেকুৱা হৈছে। ব তাৰ পিছত আৰু মই বোলো এনেকুৱা মানুহ পালে টো ভালেই লাগিব
জানিব মন যায় ন এনেকে যদি কয় ।উম,
তাৰ পিছত এই মাজতে ইয়াৰ ঘটনা সম্পৰ্কে আৰু গ'লো ন যাওঁতে তেতিয়া তেওঁ ঘপককে সেইদিনাখন আহি গ'ল আৰু আহি মানে মই এতিয়া মাতো নামাতো হৈ গ'লো মাতো নামাতো সেইটো মানে হে কৈছো নহয় তোমাৰ মাতিবলৈ মনো নাযাব মানে কিবা এটা সংকোশ যেনো লাগি থাকিব কিন্তু তেওঁ সেনেকুৱা বিধৰ মানুহও নহয় তাৰ মানে সেই অঘৰী টাইপৰ সেনেকুৱা মানুহও নহয় তাৰ মানে যে তুমি একদম ভয় খাবা এনেকুৱা টাইপৰ নহয় তাৰমানে আহ কিন্তু তেওঁ আহি পেলাই মোক যি যি কথা কৈছে আৰু ইহঁতৰ কাৰণে যি যি কথা কৈছে মই একদম আচৰিত মই একেবাৰে আচৰিত যে তেওঁ এইখিনি কথা গম পালে কেনেকে মানে আচৰিত মানে কৈছো নহয় ইহঁতৰ নক্ষত্ৰ কৈছে আৰু সেই নক্ষত্ৰৰ গোটেই কাৰণ খিনি কৈছে এতিয়া মানুহজনে যদি ডেট ছেট একো নাজানে সময় সময় একো নাজানে তেওঁ নক্ষত্ৰটোৰ কথা কলে তেনেকে আৰু সেই নক্ষত্ৰটোৰ কি কি হেৰি হব প্ৰভাৱ হয় বা। কি হয় সেই নক্ষত্ৰতো মোক কব পাৰিলে কেনেকে এইটো জেড মানে মই কৈছো নহয় তুমি মানে একদম কিবা লাগি যাব।
মানে তেওঁ তাৰমানে এনেকে ধৰা যে যেনেকে ধৰাইছে। চুলি যৰে চাই বা এনেকুৱা তেওঁ মানে। অহ হেৰি নাথাকে মানে ন।
তোমাৰ ওচৰত থিয় হৈ আছে তোমাৰ ওচৰত থিয় হৈ আছে তেওঁ ঘপককে কথা কলে অ তোৰ এইটো এইটো এইটো এইটো এইটো এইটো তুমি মানে তৎভতে নাপাবা তোমাক কি কৈ আছে আৰু শুনিলে মানে প্ৰথমতে মই এবজৰ্ভ কৰি আছো শুনি আছো। মই বোলো অ অ অ যেতিয়া তাহতৰ মই এইবিলাকো চাও তুমি গম পোৱা মই মানে কালিও কৈছো মই ইহঁতৰ যেতিয়া মেলি চালো মানুহজনে কোৱা কথাটো একদম সঁচা সচা একেবাৰে জেগাত জেগাত বহি আছে মানে যিটো ঘৰৰ কথা কৈছে। সেইটো ঘৰৰ কথা সেইখিনি সচাকে সেইটোয়ে আছে তুমি এতিয়া না বুলি কবা কেনেকে এইটো আচৰিত ধৰণৰ বস্তু হয় নে নহয় বাৰু। মই মই তেওঁক না দেখিছো। কৈছো না নাম জানে না কিবা মই ৰখিহে আছো মানুহজনী কেনেকে গম পালে মোৰ মোৰ কথা মোৰ গোটেই মানে বংশগোষ্ঠীৰ কথা কৈ দিব এনেকুৱা নিচিনা মানে আচৰিত পাইছো মই মানুহজন তাৰ পিছত তেওঁ আৰু কিবা কিবি কলে যে এইখিনি এইখিনি এইখিনি খিনি কৰিবি বুলি অ সেইখিনি কৰিলে কিন্তু সেইখিনি সময়ত সেয়া আমাৰ চোৱা লাগে। সেইকাৰণে আমি একো কৰিব নোৱাৰিলো, তাৰ পাছত মানে সেই চোৱা ভাঙা সময়তো তেওঁক মাতেও যে এতিয়া তেতিয়া এক একচুৱেলি তেওঁ মানে মাতিলে কৰিলে ক'তো নাযায় নাহে তাৰমানে। অ এনেকুৱা নহয় অ অ অ নিজে আহিব তেওঁ কেতিয়াবা আহি যাব তুমি গম নাপাব কেতিয়াবা হয়তো তুমি তাত নায় কিন্তু আহি গৈছে কিজনিবা হয়তো তোমাৰ লগত লগ পোৱাৰ কোনো হেৰি নাই সেইকাৰণে মিলা নাই এনেকুৱা নিচিনা আৰু, ন অ অ, কেতিয়াবা আহি যায় তাৰমানে কিন্তু লাকিলি সেই সেইবাৰ যেতিয়া দেখা পালোঁ মানে, মানুহজনৰ লগত কথা যেতিয়া দো মই বোলো নহয় এই মানুহ জনৰ দ কিবা এটা এনেকুৱা গুণ এটা আছে আৰু তেওঁ তাৰমানে হেৰি টাইপৰ এয়া ধৰা এই অঘৰি খিনিৰ লগত এতিয়া অম্বুবাসী মেলাত তেওঁ থাকে। পৰশুৰাম কুণ্ড এনেকুৱা এয়া এয়া তীৰ্থ ভ্ৰমণতে তেওঁ থাকে। তো খুব সম্ভৱ ভৱ এই অঘৰি বা এনেকুৱা যিসকল মানুহ অলপ জ্ঞানী ন, তেওঁলোকৰ লগত থাকে থাকি থাকি কিছু বিদ্যা চাগে তেওঁ লৈছে।
ল'ব পাৰে আৰু আৰাধনা আৰাধনা টো চাগে ভালমতেই কৰিছে তেওঁ তেনেকুৱা থাকে।
গুণ এটা আছে যাৰ কাৰণে তেওঁ সেইখিনি ক'ব পাৰে।
তাৰমানে ধৰা আমি যদি বিচাৰি যাওঁ বা তেওঁক যদি দেখাব মানে যাওঁ তেওঁ মানে নাচায় তাৰমানে তেনেক
চাই তোমাৰ এতিয়া ফোন নম্বৰটো আমাৰ লগতো আছে আমাৰ লগত মানে এওঁৰ ভায়েকৰ লগত আছে কিন্তু এনেকুৱা নহয় যে তুমি ফোন কৰিবা তেওঁ উঠাব আৰু তেওঁ ক'ব মই আহি আছো এনেকুৱা নহয় তাৰানে তেওঁ নিজৰ সূচী মতে আহিব মানে আহিল লগ পালে ভাল আৰু যদি লগ নোপোৱা সেইটো তোমাৰ কপাল তেওঁৰ কপাল এনেকুৱা নিচিনা এনেকুৱা টাইপৰ।
তেনেকুৱা তুমি উম তুমি তাক পইছা যে মোৰ মেকা লাগিছে মই যেন কালিকে তেওঁ মাচ এ জানিব মন গৈছে অ,
আনকি মই এই আমাৰ ইয়াৰ কাৰণেও মানে ভাবিছিলো কেনে মানে যদি মানুহজনে চাই পেলাই কব পাৰে যে এই ঘটনা খিনি কিহৰ কাৰণে হৈ থাকে কিবা এটাাতটো পৰামৰ্শ কিবা এটো
অ কালি কি হ'ল জান, উম এইটো কথা কওঁঁতে আকৌ মনত পৰিলে। কালি মানে আমাৰতো ধৰা ৰুমটো বন্ধ কৰি থ'লে বহুত চাফকেশ্যন হৈ যায় ন, আৰু তাতে এচিটো টেষ্ট মচলা হ'লেও নহয় বা চলালেও অশান্তি হয় আৰু কি কৰোঁ ইহঁতেও খোৱাত পিছত এয়া দেউতাও শুই শুবলৈ যোৱাৰ পিছত দৰ্জাখন মানে খুলি থওঁ আহ্, দৰ্জাখন খুলি পৰ্দাখন দি থওঁ আৰু অল অলপ ফাঁক কৰি পেলাই চু তেনেকেই থাকে আৰ আ আ সদায় থাকে। কালি মানে কি হ'ল ছোৱালী তো শুই আছে মোৰ কাষত ছোৱালী ভালে হয় এক কাষত সিফালে ল'ৰা সেইফালে এওঁ। আহ্ তাৰপিছত তাৰ মানে আ হঠাতে আৰু উঠ সাৰ পালে নেকি সাৰ পেলাই কৈছে, ও জা দৰ্জাখন খোলা আছে আহ্ বুলি লওঁ হেৰি উ উ খুলি থৈছে দিয়া ব তাই আহিব কাৰণে দেউতাই খুলি থৈছে তেনেকে ক'লল্লো খোৱা হ'লেও অকমান সময় তাৰপিছত তেনেকুৱা উঠি পেলাই একে জাপে মোৰ ডিঙিত মানে উ বুকুতে উঠি ল'লে তাৰপিছে তাৰ মানে কি হ'ল নুশুৱে দিয়া তেওঁ কৈছে মই বুকুতে শুম বোলে পেটতে শুম আহ্ এতিয়া ইপিনেও নোশুৱে সিপিনেও নোশুৱে তাই গাৰুটোৰ ফালে নেযায়ে
ওওও ওহ
কি হ'ল তেওঁৰ অসুখ হ'লে এওঁ হা পালে কি হ'ল মই বোলে হেৰি উম